হেল্ল' উম অ তহঁত তাত মহ ওলাই নে
ওলাই কিন্তু মই মানে গধূলি দৰ্জা খিৰিকী মাৰি
উম অ ক
মই মানে গধূলিতে দৰ্জা খিৰিকী মাৰি অলপ সত দিগাই
উ এই আমাৰ ইয়াত দেখোন অ'লাটোও কাম নকৰে, ইমান মহ। অঁ।
অলপ হয় নেকি, আমাৰ গিতা কাম কৰে। আৰু এই এইটো যে গ হেৰি থোপটো যে কি মহ মৰে
কিন্তু সেইটো হাৰ্টৰ কাৰণে বহুত বেয়া ন
মই আকৌ সেইটো দি কিনে মই বাকী দুনিয়াত যিমান কাম থাকে চব কৰি আহো
তাৰপাছত মহকেইটা মৰি থাকে নহয় সেনেকে হেৰি চাই লওঁ
অ আঁঠুৱা তৰিবই লাগে উপায় নাই আমিতো আঁঠুৱা তৰিয়ে হোঁ।
এই গৰম'ম আঁঠুৱা নতও ম'ই।
ই মু আঁঠুৱা নতৰিলে এনেকুৱা লাগে কিবা খাল খালি লাগে গাত যেন জেঠি পৰিব, পইতাচা পৰিব, মহ' পৰিব এনেকেই লাগি থাকে মোৰ।
আৰু কিবা ক?
অ হচা, মানে কেতিয়াবা মই ভয় খালো জানো এই আমাৰ সন্মুখত থকা এণ্টনি যে সি তাৰ নহয় এদিনা বোলে এনেকে শুই থাকোতে কাণত বোলে পইচা চোৱাৰা সোমাই গল ৰাতিয়ে মেডিকেল লৈ গৈছে বোলে, মেডিকেল নি মেডিকেলত উলিয়াই আনিছে ইমান ফৰ ফৰাইছে বোলে কাণত।
অঁ।
ভয় লাগিলে তেতিয়াৰ পৰা। পঁইতাচোৰাজনী কাণত সোমোৱাৰ ভাগে ভাবচোন? মেডিকেল লৈ গৈছে পঁইতাচোৰা কাণত সোমোৱাৰ ভাগে।
উম মোৰো সোমাইছে সৰুতে, মাৰ লগত নামত যাওঁতে।
ইয়ে'হ তাপা?
তাৰ পাছত গধূলি টাইমত গৈছিলোঁ, তাৰ পছত আৰু মই একদম কান্দি কাটি মানে কিবা হৈ গৈছোঁ বোলে। মোৰ মনত আছে মোৰ যে সোমাইছে তাৰ পাছত অ মায়ে আকৌ সেই প্ৰসাদ-চসাদ নোলোৱাকে
মোক সেনেকে কোলাত লৈ ঘৰলৈকে আহিছে, তাৰ পাছত দেউতা তেতিয়া মানে হেৰি লেণ্ডলাইন নাম্বাৰ, দে এই যে কৰিক কৰিক টেলিফোন টো যে, ত দেউতাটো নাই, এতি তাৰপাছত আকৌ মানুহো নাই এইখিনিত আমাৰ, তাৰপাছত আৰু ভা ক'বালে যান দেউতা আহেই সোনকালে আহাৰ তাৰ পিছতে আকৌ মায়ে কি কৰিছে, মন্দিৰৰ পৰা আনি ঘৰত আনি মায়ে পিননেৰে খুচৰি খুচৰি আধা ওলাইছে।
ইয়ে'হ।
তেতিয়া অলপ আৰাম পাইছো মই, পিনেৰে ওলাই দিওঁতে, মৰিছে মানে আৰু পাতো তাৰ পাছত পোকা নহয় পইতাচোৰা আৰু সৰু বৈতাচোৰা পাই, পইতাচোৰা পাই তে পোকা সোমাইছিল কিবা, পইতাচোৰা নহয় চাগে বেলেগ পোকা আৰু। তাৰপাছত উম সেনেকে আধা ওলালে, তাৰ পাছত বাকী আছে ভিতৰত মোৰ মানে কাণ গুম গোমাই আছে মানে মাৰ কান্দি আছো তেতিয়া প্ৰথম নে দ্বিতীয় শ্ৰেণী মানত আছিলো আৰু তাছত আমাৰ এই অনুৰাধাত এটা ই এন টিত ডক্তৰ আছে। উম দেউতাহতৰ চিনাকী আৰু লগৰ লগ তাত লৈ গৈছে, লাই লৈ যাই মানুহ বহুত হৈছিল কিন্তু মই মানে কান্দি থাকাৰ কাৰণে
ইমাৰজেঞ্চি বুলি কৈ মোক সোমাই দিলে, দি কিনে তেওঁ মেচিন এটাৰে আনিছে এক খোপা মান ওলাই আহিছে।
ইয়ে।
কৈছে তাই নাকান্দি কি কৰিব? তেতিয়া মানে কৈছিল আৰু। তাই নাকান্দি কি কৰিব সেও গোটেই সোমাই আছে পুৰা কাম চাফা কৰি দিছে মোক তেওঁ।
অ বৰ ভয়তে এইবোৰ কাণৰ, নাকৰ।
অঁহ। এতিয়াও যে মই যে শুম যে, মই মুখত কাপোৰখন লৈয়ে শুম। মোৰ ৰুৱা ৰুই কালি আধা ৰাতিলৈকে লোৱা নাছিলো ৰাতিপুৱালৈকে থোকটো গিলিব পৰা নাই মানে টনচিল টাইপ হৈ গৈছিল। তাপাছত দিনৰ পৰা ৰ'দত ওলাই গলো ন ভাল পাই গ'লো।
অ
নৰম পাই থাকিব যে
খাই দিলো উম ভাল হৈ গ'ল মোৰ গৰম পানী খাই দিয়া।
অ।
মই ইমান গৰমতো গৰম পানী খাই আছো।
কি ক মই নোৱাৰো দে।
অ মো ভাল লাগে আজিকালি খাই খাই অভ্যাস হল যে গৰমত গৰম পানী কণ খালেহে পানী খোৱা পানী খোৱা লাগে মো।
মই গৰম নহয়। মই ঠাণ্ডাতো ঠাণ্ডা পানী খাম। গৰমতো আমি আক কুহুমীয়া গৰমো নহয় পুৰা একদম ডিঙি সেইকেইটাতো খাও
উম। মাঁহত শুলে নে কি?
নাই এ আছে মবাইল চাই মেলি।
কেইটাত উঠা ৰাতিপুৱা?
উম উঠোতে উঠোতে তো আঠটা বাজে কালিও মই সোনকালে যাব লাগিব ন। তালাপ যাব লাগিব কাইলে অ লে লেনভত ক্ৰম বুক হা এতিয়া তেৰ হাজাৰতে দিছে তাৰ।
ক্ৰমবোৰ কি হ'ব?
হেল্ল
মই ভাবিছো অকল ক্ৰমবোক নামৰ কি হেৰি আছে বোলে অ ব্ৰেণ্ড অ।
মই এতিয়াহে চালো।
লেনুভোৰ কেইটা দেখোন হেৰি ভাল হয় জানো লেনভৰ কেইটা?
অ লেনভৰকেইটা বেয়া নহয় কিন্তু। এটা টাইমত তই যিয়ে লেপটপ নিকিন মেকবোকৰ বাহিৰে আৰু এটা টাইমত বেয়া হবই।
আৰু সেইটো কম্পালচৰি হোৱাতো
অ। মোৰ আগৰতো হেৰি আছিলে এইচ পি আছিলে।
মোৰ লেনেভ আক সেকাণে মো ল'ব মন নাযায়।
মোকতো কিমান পুৰণা ডিজাইনৰ।
উম।
প্ৰথমতো টেষ্ট চেঞ্জ এক্সেঞ্জ হয় নে নাই চাম।
আজিকালি হ'ব জানো?
যেন ফৰ্জ নেকি? হা?
উম আজিকালি স
আজি
পাই জানো বোলা আজিকালি সিহঁত
অ এক্সচেঞ্জত আহে আহে
অ কিছুমান দোকানত লৈ চাগে তাৰে কিবা কিবি পাৰ্টছ বোৰ ভাল পাৰ্ট বোৰ লৈ লৈ চাগে হেতি।
ইয়ে মোক মোক কিমান দিছে জান সেইটো লেপটপত ওঠৰশ পন- পঁচিছ টকা।
বাহ ইমান দাম দি কিনি ওঠৰশ পঁচিশ টকা।
অ সেইটো লেপটপ দেউতাই তেতিয়াই বিশ হাজাৰত কিয় নিদিয়া? দিচানে? ত্ৰিছে আছিল নে পঁচিশ আছিল সেনেকুৱা কিবা। এইচ পি আছিল।
উম।
ও। ই পৌটখন নতুন কে লগালো এতিয়া সোনকালে আনি থৈ দিম ৰ।
উম।
মই ইয়াতে লম ভাবিছিলো।
লৈ ল।
কিন্তু ললে কি হব পৰিহে থাকিব।
সেইটোৱে অফলাইন তেৰ হাজাৰ নে অনলাইন তেৰ হাজাৰ?
অনলাইন তেৰ হাজাৰ। অফলাইন একত্ৰিশ হাজাৰ। হা। অফলাইন থাৰ্টি ৱান।
কি পাগলা নেকি কেলে ইমান বেছি।
তাকেতো আৰু এইটো মিনি হয়।
আৰু ইমান ডিফাৰেঞ্চ কিয়?
নাজানোঁ।
কেইহেজাৰ মানৰহে থাকে খুব বেছি চাৰি বা পাঁচ হেজাৰ থাকিলে। পাগল হৈছে নেকি?
মই সেইকাৰণে অনলাইনে ল'ম। ফ্লিপকাৰ্ট আহে ন অপেন বক্স আহে ন এইবোৰ। হা।
অপেন বক্স আহিলে ভাল বাৰু।
সেইয়াই লৱা ভাল বাট, তেৰ হাজাৰতে পাইছো আকৌ অ কিবা অফাৰো আছে ৰ, অ।
এতিয়া ইণ্ডিপে এতিয়া ইণ্ডিপেণ্ডেন্ট ডে চেলো চলিব- ব নহয় আকৌ কমি যাব পাৰে।
অ মই ভাবিছো লেপটপ লওঁ নে তাতকে টেবলেট এটাই লওঁ।
টেবলেট ইমান কাম নাই।
হা।
টেবলেট কাম নাই।
কাম নাই নেকি নলও পিছে।
একো কাম নাই মকেলহে লাগে কিবা আজিকালি। উম।
লেপটপ লৈ ভালকে অলপ টাইপিং টো আহিব।
আহে অ এইটো ভাল। ত মানে অলপ ইউজফুল বস্তু আৰু বহুত দিনলৈকে ল'লে একে অলপ দামেই পৰে। একেই।
উম।
টেবলেট এটা ল'লেওতো সিমান পৰিবই।
উম।
তাতকে এইটোয়ে ল লেপটপটোৱে ল।
কিমান হৈ আছে? অ আজিয়ে দিব।
সেইটোৱে।
কিন্তু পইচা ন পইচাটো একেলগে দিব লাগিব সেইটো বেলেগ কথা।
অ সেইটো বাৰু হয় হয় আজিকালি ফ্লিপকাৰ্টতো ই এম আই কৰিব পাৰি চোন।
হেৰি কিন্তু কৰি পোৱা নাই বাৰু ইয়াত।
উম এই ইহঁতি কৰিছে মৃনালীহেঁতে। সেটি কৰিছিলে কিবা। কিন্তু যায় বহুত যায় অ সিহতি কৰি কৰিছিলে এবাৰ কিবা লৈছিলে।
বহুত যায় না? উম?
ধ মানে এনে পাঁচশটকীয়া বস্তু তাত যেনিবা তোৰ পোন্ধৰশ মান দিব লাগিব তেনেকুৱা।
বালও নেৰোঁ যা
সে তাতকে একেবাৰে পইচাখিনি দি লোৱাই ভাল জমা কৰে।
উহ।
কমে যাব তেত-
আচোচৰ ক্ৰম্বকেইটা বেচেলাৰ আছে। আৰু লেনভৰো এটা কম্বুক ক্ৰম্বুক বেচেলাৰ আছে।
উম।
ট্ৰেণ্ডিং বুলি দিয়া আছে বাৰু।
উম।
তই এতিয়া ৰাস্তাতে আছ ন।
য়েছ।
তই কিমান টাইম খোজকাঢ় ৰাস্তাত।
অ সেনেকে সেইকাৰণেতো মোৰ ভৰি হাত বিষ হৈ যায় ন কে।